হেল্ল' অ কি কৰিছ
এ আছো এনে তই কি কৰি আছ
মই বহি আছো তোৰ ভালে আছ
অ আছো তহঁতৰ ভালে নহয়
আছো তই কছ
মই ঘৰলৈ আহিলো
অ মা ঘৰলে আহিলি
অ আহিলো আহিলো তই নাহ নি ঘৰ ফালে
যাম ছোৱালী স্কুল আজি বন্ধ দিছে তই কেতিয়া আহিলি
মই অহা আজি তিনিদিন হ'ল আহ ভাত পানী খালি নে কিি
ভাত এবাৰ খালো এতিয়া নাই খোৱা ভাত খোৱা দেৰি মই হেৰি অসুবিধা আজি ৰাতিপুৱাই তাৰ পৰা হেই এবাৰ খালো এতিয়া খোৱা নাই অকমান লাহেকে খাম আৰু কিবা এটা
অ অ কিহে কৰে ৰাতিপুৱাতে
ৰাতিপুৱা দালি আৰু মাছৰ ভাজি
অ মই মও ৰাতিপুৱাই খোৱা এতিয়া খোৱাই নাই খাবলে মন যোৱা নাই
অ তাৰাপা গা বেয়া বুলি কৈছিলে ভাল হ'লনে
ভালকে ভাল হোৱাগে নাই সেই কিছিলে গেছে ধৰিলে অভাৰ গেছ হৈ গ'ল আকৌ সেইটো জহত এনেকুৱা হ'লগে আহি পেলাই বেজি দিলেহি বিষ বেজি এটা গেছ বেজী এটা টেবলেট দিলে বিষৰ গেছৰ
অ
পাই আছোঁ আৰু
অ অ ৰবা এতিয়া দুদিন মমান থাকিবি
দুদিনমান থাকিম অ ছোৱালীয়ে কি কৰি আছ
ছোৱালী আ হেৰি চাইকেল চলাংগে বুলি কৈছিলে গৰম বন্ধ দিলে বোলে মই চাইকেল চলাও গৰম বন্ধ বুলি এতিয়া পাই চাইকেল চলাই কিনে তাৰাপা এই আগফালৰ মানুহ ঘৰলে যাওঁ বুলি পেলাই কৈছে
অ অ লৰা এই পুখুৰীৰ পত বৰশী টোপাই আছে
বৰশী মাছ
আহি যে আহি কালিয় তো পাইছিলো আহিলে তোমাৰ এতিয়া সি সেইটোকে হে কৰি পেলাই মানেতিয়া বহত বলা লাগে ৰক্ষা নকিয় কৰি আছা
অহ
সিটোপাই আছেগে ভিনদেউ ঘৰতে আছে নে কামলৈ গ'ল
কামলে গ'ল কামলৈ গ'ল মাহত ভালে আছে অ তই ইয়ালে নাহ নেকি
সেইফালে যামো চাই লওঁচোন দেই যাম বুলিও ক'ব ন নাযাম বুলিও ক'ব
আহিবি আকৌ
উম চাই লওঁচোন কি কৰিব পাৰো
অ অ তপৰা বাকী জোঁৱাই নাই অহা
নাই হা নাই হা তেওঁ আহিবলৈ এতিয়া হেৰি কাইলৈ বজাৰ বাৰ যে
অ
বজাৰ পৰা নোহোৱা নাই থাকিব পাৰিলে এনে এতিয়া বজাৰ থকাৰ কাৰণে বজাৰ হেৰি হোৱে দিগদাৰ হৈ যায় বজাৰ বজাৰ বাৰ কেইটাত
অ অ অ
অ দাদা সেইটো চাদা পাচলিৰ দাম দৰ কেনেকুৱা
উ এ পাচলি দাম আৰু আমাৰ এইটো চাইডে মানে মই যোৱাবাৰ বজাৰলৈ গৈহে আহিছো তাৰাপা মানে কি হয় আমাৰ ভিনদেউ এইফালে উম গৈ থাকে নহয় অকমান দূৰণিকে গাড়ী লৈ সেইটো চাইদে মানে দামবোৰ অলপ কম সেই ফালৰ পৰা লৈ লৈ আহে মানে পাচলি শাক পাচলি এই ইয়াৰ দিনা এতিয়া আমাৰ এই মংগলগুৰি বজাৰ জিকাটো হেৰি পঞ্চা পঞ্চাচ টকা তাৰাপা আকৌ সেই ষাঠি টকা বিলাহী
অ বহুত দাম ন সেইটো চাইডে আমাৰ সেইটো চাইডে আকৌ দামটো বহুত কম আমাৰ ইয়াতো আজি মই সুধিছো ইয়াত ইমান দাম লৈছে নহয়নে এই মোক যিজনে বেজি দিবলৈ আহিছিলে সেইজনেহে আমাৰ সেইটো ছাইডৰ পৰা আনিছিলে কম দামতে পাইছো বোলে ইমান দাম লয় ইয়াত মই তাৰ পৰাা আনিছো ইমান কম দামত আনিছো এই বিশ টকা ত্ৰিশ টকা তেনেকুৱা
সে
অ তাৰ পৰা আনি পেলাই চা না ইয়াত কিমান দাম লয় আহি
ইমান দাম লইহি সঁচাক
উম আমাৰ এতিয়া মানুহজনে কেতিয়াবা এতিয়া কি কৰেয় যে এই বেপাৰীৰ লগত বহে তেওঁ কৈছে মানে কেতিয়াবা দচ টকা পাঁচ টকা তেনেকুৱা লৈকে হৈ যায়গে
হয় হয় হয় পাচলি বেপা সেইকাৰণে মানে অলপ কমতে দি দিবলগীয়াও হয় আৰু কে কেঁচা পাচলিবোৰ ক ৱেইটটো অলপ বেছি হৈ থাকে শুকাই গৈ থাকিলে কমি কমি এইবোৰ পাচলিব পৰাতো ইমান লাভ
লাভ নাই ঢে ল লোকচান হয় এতিয়া বিলাহীটো কম তি গ'লে নি বিলাহী হওক এইটো জিকা হওক যে মানে যি বস্তুয় হও এতিয়া আলু গুটিটোয়ে ধৰি লওঁক বহুত গেলি গৈছি
হে এই ন আম মানে যি যিখন দোকানৰ পৰা মাল খাও সেই দোকান খনৰ মানে দোকানীজনে কৈছে একেবাৰে মানে বাৰিষা চিজ গেইটাৰ মানে বহুত লষ্ট হয় ব আলু পিয়াজৰ কথাাতটো কবই নালাগে বস্তাটো খোলা হয় সৰহ হয় ন ক বেয়াই ওলায়
বহুত গেলা লাই আলুটি পিয়য়াজ যে এতিয়া যে বজাৰ খলে আমাৰ এটা বজাৰ খনেলে ত সোমাবই নো য' ততে এই আলুটি পিয়াঁজ গেলাাবিলাকে পেলাই থ পাচলি গেলা পেলাই
হয় হয় হয় হয় এইবোৰ একো লাভ নহয়
হেই লাভ নহয় সেইটো কাৰণেতো আমাৰ মানুহটোৱে কয় দে মই এনেকে লৈ পেলাই বহো নেকি সেই তেনেকে বহিবলৈ দিবলৈ ভয় লাগে মানে এই হেৰি হব গেলি যাব বস্তুতটো লোকচান হব পইচা অলপমান সোমোৱাই দিম সেইবিলাকে বই এটা খালি মই কৈছো এনেকে বেলেগৰ লগত বহি পেলাই দিনে কিবা এটা হাজি এটা পাই থাকিলেওতোন বহুত ন
এ নিজে কৰাতকে এদ লোকৰ হেৰিয়ত কৰাই ভাল
মোৰ সেই তেনেকে মানে কৰিবলৈ দিবলৈ বহুত ভয় লাগে
এতিয়া মূল মূল পইচা কেইটা যিকিটা আহে তাত কোন হেৰি নাই এতিয়া পাচলি খিনি প্ৰথম আনি পেলাই যদি ইমান লষ্ট হবলৈও হয়
এই বহুত লষ্ট হনকা গৰম দিন তাতে বৰষুণ দিলেো বেপাৰী নাে সেই মানুহো নহয় বজাৰ
অ
উম বহুত দিগদাৰ হৈ যায়গে কৈছো নহয় বেপাৰী আহে বা বেপাৰী আহিলে এতিয়া হেৰি গাহক বিলাক নাহে বস্তুতটো নিকি নহি নেমেলহি এনেই দিনতটো খাপি থাকিব লাগিব কেতিয়াবা হয়তো দুশ এশ টকা বিকি যাব সেইটোত কি লাভ হব আমাৰ বিলাকৰ সেইবিলাকো লাভ নহবই
হয় হয় সেইটোৱে তাপা হেৰি এইটো কি ভাত এতিয়া তই বনালি নে মায়ে বনালে
আজি ভাতো মায়ে বহাই বাকী খিনি মই বনালো মাছে ভুলে বনালো তাছত পিছতে হেৰি এইটো কি বুলি কয় দালিয়ো খৰিচাই তেনেকে পেলাই বনালো আকৌ বনালে বনালে তাৰপিছতে হে আকৌ এইটো কি বুলি ক আম হেৰি কৰিলো আম জেলি বনালো
বহুত আছে অহা এতে খাবলৈ পালিহেতেনে
তাকে সেই তাই আম থাকোতে যা যাম ৰ মই দুদিনমানানতে আম অকন ভালকে খাবলৈ নোপোৱা হ'লো অঔ
এদাই হবহি হলাউ
আমাৰ এইফালে যে বা আমি ন আমাক সেইফালে বা আম অলপ হৈছিলো
অ এইটো তে বহুত আমাৰ মাহতৰ এতিয়া নজোপাত আৰাম আছে কিন্তু তই ইিমান দেৰিলৈকে আহিবলৈ থাকিব লাগ ত খাবলৈ নাপাবিগে
অ এ আমাজে ইয়াৰ আহাৰ মানে আা ভালকে খাবলৈ নোপালো এইবা এই এইবা মানে এইফালে আম চাম নাইি
উম আমাৰ ওচৰে ধোম
এ আমাৰ মানে ঘৰ আমাৰ আগতে ইয়াতো আছিলে আমাৰ এতিয়া ঘৰ বনোৱা জেগাখনকে দুযোপ কা কাটিলে আৰু ৰুলেহে হ'ব কাটি যদি থাকে
অ সেইটো কথা আকৌ ৰুোৱা নাই আকৌ কাটিছে আৰু ৰুব লাগে
ৰুব লাগে সেইটোৱে কাটি থাকিলে কৰব এতিয়াাক আমাক অলপমান নঘৰক সেইখিনি আছে হয় হয় কাটি থাকিলে এতিয়া ক'ত আন এটা খাবলৈ ন নাপা
নোপাব ত ক'ৰ পৰা পাব যিকোনো বস্তু এটা এতিয়া কিবা হওক থলুৱা বস্তুৱে হওক কিবা এটাই হওক যি যি কৰি লও কাটিলে সেইটো লগতে এজোপা ঠাইত দুজোপা ৰুবই লাগে
ৰুবই লাগ আৰু নহয় নিজৰ ঘৰত নাথাকিলে ন লোক
এ নাপাও নাপাও কতো নাপাও এতিয়া আমাৰ তাত মই খাবলৈ নাপাও নহয় গম পাও নহয় ইয়ালৈ আহিলেহে খাবলৈ পাইছো এতিয়া উভয় নদীকে খাবলৈ পাইছো
এটা কথাও হ' আজিকালি মানুহে আগৰতে বিচাৰি মেলিও না এতিয়া আমাৰ স আগফালৰ আগফালৰ মানুহ ঘৰ আমাৰ একেবাৰে দুৱাৰ মুখতে আম দুপু দুপু পৰি থাকে আমাৰ সিদিনা একে কালিক পঠিয়ালে যাছো ই আম শৰিছে আম এটা বুটলি আন ন আনেে আমাৰ আকৌ বাপেকেও মই তেতিয়া কৈছো দেই দেখিছানে তোমালোকে আম খাবলৈ ক'লে যাওঁ বুলি কোৱা আগতে আজিকালি ল' ছোৱালী খৈতোমোখোৱা দেেই মুখৰ আগত পোৱাম
উ নানে কেতিয়াও নানে কেতিয়াও নানে ত মই কেতিয়াবা ভাবো দে এইও বজাৰৰ পৰা কিবা এটা কিনি আনিলে দেখোন একো এটা খাবলে নাপাওঁ ফল মূৰ পৰা ধৰি লও চব মানে সাৰীয়া বস্তুহে খাবলৈ পাম বাকী এনেকে সেই বস্তু একোকে খাবলৈ নাপাম
একো ফ্ৰেছ বস্তু নাই বা াৰ এতিয়া মানে মোৰ চিন্তাইে লাগিছে আজি পৰাা গৰম বন্ধ দিছে কাইলৈ পৰা ল'ৰা ছালীবোৰক অটপ পালি কি চাবি আৰু জা অকমান শুব বুলি ভাবে নেকি ভাবি পিিনিকি এতিয়া চাই স্কুলৰ পৰা আহিলে অকনমানক দাবিৰ ধমকি দি পেলাই লগত খোৱাব এতিয়া পায় ত এতিয়া অকমান উঠা দেৰি কৰিবই আনখনন আগতে সোনকালে নুঠে নয় স্কুল বন্ধ বুলি আৰু দিনটো অকণমান শুবনি কিি মই যে এতিয়া মোবাইলতটো মুঠ পতা ৰক্ষাত পাব
উম মোৰ যে সেইটো যহতে মোৰ চিন্তাই হৈ যায় মই ইয়াতছোি এয়া অকনমান শান্তি হৈায় ঘৰলে'লেতো সেই মোবাইলোৱ দি থব লাগিব িব ইফালে সিফালে ওলাই যাব বুলি
অকল মোবাইল োৱে চাই চাই ল'ৰা ছোৱালী কি হব মানে অ মোৰ মানে তাকে মাহটো কেনেকে ৰাখিম কি কৰিম নহয় মানে তাকে
কবালৈ পঠিয়াই লৈ পেলাই চিন্তা গম পাও নাই
হে চিন্তা চিন্তা তোন
ক'কো পঠিয়াবও নোৱাৰাৰে এতিয়াতো মই সেইটো কাৰণেো ইয়াত লগ লগত থাকিবহি লগা হৈছে ন ইয়াতে এতিয়া মই থাকোঁনেে কিমান অতৰপালি বুলি ভাবিছ ইঘৰৰ পৰা সিঘৰলৈ যাব সিঘৰৰ পৰা সিঘৰলৈ যাব কালি পিতিলো কাৰণে আজি কল একো যোৱা নাই ঘৰতে সোমাই আছেইো বানদৈী বাহিৰ অবি হাত ভৰি ভাঙি দিম বুলি ক'লে ঘৰতে সোমাই আছে আজি
আৰু চাৰিওফালে পুখুৰীয়ে পুখুৰীতটো ভয় লাগে নহয়। সেইটোে পুখুৰীলৈ ইফালে যাব সিফালে যাব সেইবোৰ কতে মানে,
উম মোৰ ইয়াল আহিৰে চিন্তা সেইটয়ে বাপেকও সেইটো চিন্তাই বাপেকে সুধি থি লোৱা কলে গ'ল লোৱা ক'লে গ' ক'বাল গল বুলি কলে তত নাও কেলে বুলি ক'ব।
অ এতিয়া চাচো সঁচাকে চাৰিওফালে পুখুৰী, আগফালে পিছফালে
চবৰে পুখুৰী আৰু আগফালাখেইটো সেয়াই, হেৰিয় সছিলে পথাৰলৈ গ'লে কিমান পানী।
আৰু ল'ৰা ছোৱালী তই বাহিৰতে তই ভিতৰত শুবো পু থাকিব নোৱাৰ অ' হেৰি নহয় এইটো কি উম ঘৰত বাবা ঘৰত ঘৰতে আছে নে?
বাবা কামলৈ গ'ল এ মা আছে ভণ্টি ভাইটি স
ভাইটি স্কুল উ বন্ধ
ভাইটি সহঁত স্কুল জানো বন্ধ দি। ননে মই তাক একো সোধাই স্কুলৰ পৰা আহিেলাই ভাইটা খাইেলাই ওচৰ ভাইি দুটা আহিলে।
আহ!
কথা উলিয়াই আহে সিহঁতে পাতি আছে মই লাহেকৈ এইফালাই আহি পেলাই বোলো সেই তই ফোন কৰা দেগি বোলোাচোন বাহিৰত পাতোগৈ নহলে ভিতৰত অকনমান দিগদাৰ হৈ থাকে নেটৱৰ্কৰ
তাৰ পৰাৰা হ আমাৰ হেৰি ডাঙৰ ছোৱালীহতৰ দাদাহঁতৰ ছোৱালীহঁতকো। স্কুল বন্ধ দিয়া নাই হেনো দুদিনমানানৰ পিছতহে দিব এনেই কেইদিনমান,
আহ আহ আহ এহেঁতৰ চাগে সেইটোোৱে তেনেকুৱাই কৰিব চাগে। ভাইটিউ এবাৰ তেনৰ নহয়,
চেইটোৱে অ'
উম!
তাৰপা ঠিকে আছে হ'ব দে বাৰু তেতিয়া,
অ অ আহিবি পাৰিলে সোনকালে সকিনতে আম খাবলৈ মন আছে যদি
যাম যাম এইকেইদিনতে যাম ময় তিনদিন হৈ মেলি লওক
আহ! আহ!
যাম বুলি ভাবি আছো। ঠিক আছে বাৰু আহ আহ ঠিক আছে হ'ব দে অ হ'ব।